হেল্ল'। হেল্ল' শুনিছেনে? অহ, শুনি আছো অহ। কি কৰি আছে? এইয়া তাঁতখন কাটি লৈ পেলাই ববিন কৰিছিলোঁ। তাৰাপা এজনীয়ে কি লগাইছিলে, মেখেলা লগাইছিলো যে কাটিলো আজি।
অ' এতিয়া আকৌ কিবা লগাব ববিন কৰি আছে?
আকৌ ববিন কৰিছে হেৰি লগাম। চাদৰ লগাবলে ববিন কৰিছো। তাৰপৰা ওচৰৰ এজনী আহিছে মেখেলা চাবলৈ তাকে দেখুৱাইছো। অ' আ'ষি পকোৱা লগাম অ'। কি এইখন এইখন বাহনে এই উ চাদৰ, নুনি ব'ম ভাল, ভাল, ভাল। ল'ৰাটো ঠিকে আছে তাৰপা হেৰি মাছ ধৰিম বুলি ভাবিছিলো, এতিয়া মাছ ধৰিব যাবলৈ সময় নহব আৰু। এই আগফালে ধৰিম বুলি ভাবিছিলো।
অ' ধেৰ মাছ ওলাইছে নেকি ময়ও যাওঁ?
অঔ খুৰাই অ' খুৰাই কৈছে বোলে হেৰি মাছ ধৰিব নালাগে ঐ মই বোলে মাছ নাখাওঁ আৰু তুমি ধৰিবগে নালাগে।
অ' মাছ
অ' মাছ খাই আমনি লাগিছে অ', কিমান ধৰিম আও
অ' আমালকে দি দিব চোন আমনি লাগিছে যদি।
থাকে চেঙেলী গৈ মাছকে দিব পাৰিম আৰু।
দিব, দিব।
দিব দিব আমি খাই ভাল পাওঁ, তাকেহে দিব লাগিব।
অ' আমাৰ ইয়াত পাবলৈয়ে নাই।
দুৰণি যে ইমান দুৰণি আকৌ কেনেকে দিমগে?
এ ফোন এটা কৰি দিবচোন, আমাৰ এজন সেইফালে গৈ থাকোতে ছোৱালী অনা নিয়া কৰোতে লৈ আহিব।
অ', অ', অ' সেই তেনেকে বাৰু অ', অ' তেনেকে হ'লে বাৰু হ'ব, কিন্তু সেই লিংকটো পাব লাগিব মানুহটোক দিবলৈ।
অ' আপুনি মোলে ফোন এটা কৰিলেও হ'ল, মই মেনেজ কৰি দিম আৰু।
অ', অ' তোমালোকৰ ব তুলি হ'ল?
আমাৰ ব তুলি হ'ল আজি শালত আৰিছো।
অ', অ' মায়ে বৈচে নে তুমি বৈচা?
মই বোৱাই নাই মায়েহে অকণমান বৈছে।
মায়ে লাগি আছে লাগি আছে অ'। মাটি ৰুবলৈ হৈছে নে? মাটি ৰুবলৈ নাই হোৱা আৰু কঠীয়া আমাৰ দেখোন ওখ হোৱাই নাই দেখোন। কেতিয়ালে আৰু নহয় আহাৰত নহবই চাগে সাতৰ পিছতহে শাওনতহে ৰুবগৈ লাগিব। শাওন শাওনৰ দহ তাৰিখ মানৰ পৰা ৰুবলৈ হ'ব।
অ', অ'।
তাৰ আগত ৰুবলে নহ'ব।
অ' তাত বতৰো যি হৈছে এইকেইদিন।
অ', অ'। বতৰ কিন্তু ধুনীয়া দিছে আকৌ, ৰুবলৈ একদম পুৰা জোখতে পৰিছে।
অ' বৰ ধুনীয়া বতৰটো ৰুবলে
কঠিয়া নাই যে ভাল হৈছিলে অ কঠীয়া নাই যে লৈ যা
অ তোকে চব ঘৰতে কৰে নে এনে আধি দিয়ে
ঘৰতে কৰে নে এনে, আনি দিয়ে? ঘৰতে কৰোঁ, আনি নিদিয়ে।
অ', অ'।
আধি নিদিওঁ বাৰু। অ', অ', অ'। মানুহটো ঘৰতে আছে নে? চাদৰ এখন দিব লাগিব, তুমি কণ্টেক্টো কৰিবা, তেতিয়া দিম আৰু
অ', আপুনি খবৰেই নকৰে আৰু তাঁত লগাওঁতে
খবৰ কৰিম নো কেলে, তোমাৰ নম্বৰ নাছিলে, এতিয়া পাইছোঁহে তোমাৰ নম্বৰটো, ফোন কৰিবলৈ
অ', আপোনাৰ মানে, মোৰ ফোনৰ নম্বৰ ছেভ নাই
নাই আকৌ, সেইকাৰণেহে, এতিয়া পাইছোঁ, এতিয়া এই লগৰ এজনীয়ে ছিলে, তাইৰ পৰা বোলো, নম্বৰটো দি থৈ যাচোন। তাৰ পৰা নম্বৰটো লৈছোঁ, তোমালে হেৰি তাকে, মই এতিয়া নম্বৰটো লৈছোঁ, তোমালে ফোন কৰিম বাৰু, কণ্টেক কৰি থাকিম বাৰু মাজে-মাজে।
অ', মই আকৌ ভাবা নাই নহয়, আপোনাৰ তাত মোৰ নম্বৰটো নাই বুলি।
নাই বুলি অ', তোমালোকৰ ছোৱালীজনীৰ পৰীক্ষা কেতিয়াৰ পৰা?
আমাৰ তেহেঁতৰ পৰীক্ষা জানো পাই, আমাৰ এহেঁতক পৰীক্ষা নলয়, এই ছোৱালীক দিছো হে
নলয় নি? আমাৰ ইহঁতৰ সোমবাৰৰ পৰা, বাইশ তাৰিখৰ পৰা'-
আমাৰ মাজতে ইহঁতৰ পৰীক্ষা হৈ গ'ল, ইহঁতে নাই লোৱা।
অ', অ'। এইবোৰ কিবা, কিবা পৰীক্ষাহে এইবোৰ অ'। এ, বি, চি, দি বিলাক জানিবলৈ দিব আৰু, আৰুনো কি দিব হে
হোৱাই নাই অ, আ, ক, খ বোৰ গোৱাই আছে
অ', মানে হাতৰ সেই ঝৰ্ণাটো ভাগিছে আৰু ভাগিছে, হাতৰ এই, ছবিবোৰ আঁকিবলৈ দিছে। তাৰপৰা বাকী ভাল? দেউতা-মাহঁতৰ ভাল নে? ভাল অ'।
আহিব আকৌ
চিনেমা চাবলৈ যাওঁ ন'হ'লে? লগ দি পেলাই, চিনেমা চাবলৈ, অ', যাম বুলি ভাবিয়েই আছোঁ আমি, অ'। তেতিয়া লগতে যাম আৰু, টিকট কাটিম বুলি কৈছে, এতিয়া, কেতিয়া কাটি দিয়ে? অ', তেতিয়া ক'বাচোন বাৰু, তেতিয়া চিনেমা হ'লতে লগ পাম, লগ পাম আৰু দুইজনী। অ', আপুনিও যাব? অ', যাম।
তিয়া মই
এতিয়া মই, ল'ৰাটোক ক'ব লাগিব টিকট কৰিবলৈ, অ'। তাকে ল', হেৰি, কেইজন যাব? আমাৰ, আমি মানুহ দুটাহে, আৰু দুইটাই যাম আৰু
অ', এই ল'ৰাটো এতিয়া কেই বছৰ?
অ', ল'ৰাও টিকট কাটিব লাগিব নি?
কাটিব লাগিব নেকি চাই, কেই বছৰ?
ল'ৰা সাত বছৰ হ'ল নহয়, টিকট কাটিব লাগিব তাৰো তেনেহ'লে। কাটিব লাগিব, পাঁচ বছৰৰ পৰা কাটিব লাগে, অ', অ'।
অ', ওচৰত বহি চাব নোৱাৰে যে
চাব নোৱাৰে যে, উম। তাকেহে ঔ
তাৰপা বাকী ভাত খালাগে নে? দিম দিম দিম, ভাতটো খালা নে? কি কৰি আছা? দুপৰীয়া ভাত খালা?
খালো, আমি ছোৱালী স্কুলৰ পৰা অহাৰ পিছতে খাওঁ দুপৰীয়া ভাত।
অ', অ'।
তাৰ পিছত ভাত খায়ও আম খালোঁ‌গে ওচৰ মানুহ এঘৰত।
অ', অ' তাকে
ঘূৰিয়ে ফুৰিছো আৰু। পেট ভৰিলেই আম খাই।
হা?
আম খাই বোলো কি পেট ভৰিব? ভাতো খাব লাগে মাজে-মাজে।
এ ভাত আমি
এ ভাত আমি দিনটোত এবাৰহে খাওঁ, অ' অ' সেইটো কথা।
আপুনি খালে?
আপুনি খালে? মই খালো, মই আম খাই ভাত নোখোৱাকে থাকিব নোৱাৰো দেই, মই খাই দিলো।
আপুনি হেৰি ভাত কিহে খালে?
বা ডাংবডি, আলু গুটিয়ে ভাজিলোঁ তাৰপিছতে দালি আছিলে। অ' দাঙবদী লাগিছে? দাংবদী এসাজৰ আজি ছিঙিলো। নতুন পাচলি বাৰীৰ, সৰহ কে লাগিলে আমাৰফালেও দিব, অ', সৰহকে লাগিলে চাপ্লাই হ'ব বাৰু, অ', আমাৰ ফালে নাই, ভাত কেৰেলা ভাত কেৰেলা এটা দুটা।
উম।
দাংবডী চাৰিডাল মানৰ সৈতি ভাত কেৰেলা এটা, লগতে লগাই
এইবাৰ টিহুঁ‌, টিঁ‌হু নাই লগা নেকি আপোনালোকৰ বাৰীত?
টিঁ‌হু নাই নহয় আমাৰ এইবাৰ। যোৱাবাৰ, যোৱাবাৰ ঢেৰ লাগিলে এইবাৰ টিঁ‌হুৱে নাই।
এইবা টিঁ‌হু গো
তিহু গুটি দিছিলে, সেই গুৰুত্ব নিদিলে। অ', প্ৰতিপালন নকৰিলে, প্ৰতিপাল নহ'লে। দুখ পালে। দুখ পালে, কষ্ট পালে। কষ্ট পালে, এ পহু অ'। তাকে, এইবোৰ আশি পকোৱা সূতাবোৰ ইমান হেৰি। এই আঁত হেৰালে মানে তোমাক কৈছো, একদম নোৱাৰি দেই। এগেচি এ চিঘে মানে এ, এঘেচি বেয়া কৰিলো, এতিয়া আকৌ এ আৰু এঘেচি এতিয়া ওলাই আছে, ওলাই আছে, ওলাই আছে আঁ‌ঠ ওলাইয়ে আছে। ইমানকে আঁত ওলাইছে এইবিলাক, বহুত বেছি মানে আমাৰ এইফালে তাত মানুহ চবৰে ঘৰতে আছে অ'। এতিয়া এনেইে থাকিল, এনে থাকিনো কি কৰিব, এতিয়া খেতিটো নামিব লাগিব, তাতো বম আৰু চব কৰি থাকিম আও ঐ, চব মেনেজ কৰিব লাগিব আৰু। বোৱা মানুহ নাই দিবচোন, খবৰ কৰিব মই ববলৈ দিম আপোনাক, অ', অ', হ'ব। ঠিক আছে খবৰ কৰিম, অ' মই খবৰ দিম বাৰু দেই।
অ', ওলৰ লগালেও হ'ব।
যি হ'লও খবৰ দিম আৰু মুঠতে মই। অ' যি হ'লও খবৰ দিব, অ' অ'! আপুনি আধি বয়নে নাই? আধিও বও মই, পইচা লৈও বও। হিচাপ নাই মোৰ, বেচো, চব কৰো মই। এনেই মানে নহয়, নাথাকেই এনেই নাথাকো মানে এনে থাকিবলে মানে টাইম পাছ কৰিবলে সময় নাই।
উম, থাকে থাকে থাকে এতিয়া আজি এখন কাটিছো, কাইলৈ আকৌ জানো ৰদ যদি দিয়ে বুলি ভাবিছো আৰু। ববিন কিন্তু কৰি হোৱাই নাই, দুই মুঠি সূতা আছেই। অ' অ' বান্ধৱীজনীক মাতিলো। বান্ধৱীজনীক দেখোন ববীন কৰিবলৈ মাতিলো। বান্ধৱী দেখোন মতি গতিও দেখোন নাই, এতিয়া বোলে ফুলৰ টাপহে ৰুই আছে হেনো ফোন কৰিছে। মই বোলো মজা বান্ধৱীজনী বৰ ভাল নহয়।
এইবোৰ তাঁতত গুৰুত্ব নাই চাগে।
তাঁতত গুৰুত্ব নাই, টাবতহে গুৰুত্ব একদম পুৰা ফুলৰ টাব। ফুলৰ টাবত একদম পুৰা ব্যস্ত মানে ফুল বহুত ভাল পায় বান্ধৱীজনীয়ে। এনেকুৱা ফুলত মানে অ' বহুত ভাল পায় মানে ফুলত টাবত এতিয়া মাটি নাই হেনো। এ মই কৈছো যে অ' মই কৈছো আমাৰ ফালে টাব আছে ই মা মাটি আছে হালধীয়া মাটি আছে তুমি লৈ যোৱা সি আহাঁ গোবৰো আছে বোলো লগতে টাবটো লৈ আনা ভৰাই পেলাই লৈ যোৱাহি। লৈ আহা, অ' তাইক কৈছো বান্ধৱীজনীক তাই আকৌ কৈছে নালাগে মোৰ ঘৰতে আছে। মই কৈছো আহাচোন আহা আহা তোমাক চাবলৈও মন গৈছে, এপাক বোলো চাও বহুত দিন দেখা নাই বোলো। এনেকে মাতিছিলো, এতিয়া আহেনে নাহে জানো।
উম, মোৰ ববিন দুটাও কৰি থৈ যাবা লগতে।
ববীন কেইটা কৰিবলে এতিয়া সময় নাই বাৰু ৰাতি হব এতিয়া হেই আকৌ তাইও ল'ৰা-ছোৱালী আছে যে এইবোৰ ববিন কৰিবলৈ বাৰু হেৰি নালাগে। উম উম, এনে বোলো মাটি টাব কেইটাকে লৈ আনা ভৰাই দি
আপুনি সেই ভাত-পানী খাই শেষ কৰি থব সেইকিটা।
তাকে জানো যদি ববীন কৰি হয়গে কাইলৈ ৰাতি কৰিম আৰু যদি ববীন কৰি নহ হয় আও বতৰ কি ৰূপ লয় এতিয়া বতৰে বতৰৰ মহিমা বতৰ এতিয়া গুমঘুমাই আছে। বতৰে আগবেলা ৰদ দুপৰীয়া বৰষুন মাজে মাজে গালিও পাৰিছে দেখোন বত
তাকে।
মাজে মাজে বতৰটোৱে কয় তহঁতে একদম শান্তিত থাক শান্তিত থাক। মনে মনে হুলস্থুল নকৰিবি এই বুলি কয় আকৌ দেখোন আকৌ মাজে মাজে দেখোন বৰষুণো আহে কান্দেও দেখোন।
তাকেহে, আপোনাৰ মানজন কত আছে এতিয়া?
মোৰ মানটো গৰু আনিবলে গৈছে, ই ভাবিছিলে মানজনে গৰু আনিবলে যাব আও। এলেং পেলেং কৰি আছিলে বোকাত নামিবলে মন নাই তাৰপা জাহান দেখিলে মই ফোনত লাগে লাগিলো অ' এই ফোনতহে লাগিলে যায় মইহে যাও আৰু বুলি কয় সেইয়া গৰু আনিবলৈ গ'ল। অ' নহয়, এতিয়া ঘৰতে আছে নহয় ন ঘৰতে আছে ঘৰতে আছে।
অ'।
ঘৰৰ ফালে যোৱা নাই, মই ঘৰৰ ফালে নাই যোৱা।
অ'।
ঘৰ ফালে যোৱা নাই এতিয়া বাৰিষা ঘৰ ফালে নাযাওঁ আৰু।
অ', মাটি ৰুব হ'বই এতিয়া।
ৰুব হ'ব যে সাতৰ চোৱা মানে নে নামানে? মানো, মানো
বাৰু ঠিক আছে আপুনি লাগক দিয়ক।
অ', অ', ঠিক আছে।
অ'।